অহ কি কৰিছা।
এ আছোঁ দিয়া এইটো সেইটো কৰি তুমি।
এ মইও আছোঁ আৰু ইমান গৰম দিছে তোমাৰ আজি। যি ৰ'দ বহুত দিছে আজি দেই। এ আমাৰ ভন্টি এজনী বিয়া মানে তাকেই অলপ কামত জো-যা চলি আছে। ইফালে তোমাৰ ৰ'দৰ পৰা একো কাম বন কৰিব পৰা নাই মানুহৰহে ভিৰ। এ অহা মানে হেৰিলে সোমবাৰলে। অ তাকেই অহা সোমবাৰলে। তাকে কৰি আছোঁ দিয়া তাকে ফাৰ্নিচাৰ কথা মানে হেৰি হৈ আছে। ফাৰ্নিচাৰ চাইছিলোগে আমি তাকে কি। সেইখিনি যে দবকা বুলি কয়। দবকা দবকাত মানে কি হয় তোমাৰ একে কাঠৰ। অ বহুত ভাল তোমাৰ কাঠৰ ফাৰ্নিচাৰ চব দোকান। আৰু মানে কি হয় তুমি। যেনেকুৱা বিচৰা যি বিচৰা চব তেওঁলোকে বনাই দিব আৰু বনোৱাও হৈ থাকে। তোমালোকে মানে তাৰ পৰা চাইও কিনিব পাৰা নহ'লে। যে ডিজাইন টো দেখাবা সেইমতে তেওঁলোকে বনাই অ তেওঁলোকে তেতিয়া বনাই দিব তোমাক।
কাঠৰ হলে ভাল দিয়া নহ মই আকৌ এইবিলাক পচন্দ নকৰোঁ। ষ্টিলৰ বা লোহাৰৰ এইবিলাক মোৰ।
উম উম অ অ। কাঠৰটো দেখিব ভাল লাগে।
উম দেখিবও ভাল লাগে তাকে জানো মোৰো ল'ব লগা হৈ আছে নহয়।
অ ল'বা এইফালে অকণ কি জানা কাঠৰ দামটো কম যে। তোমাৰ মানে কি হয় ফাৰ্নিচাৰ খিনিও দামটো অকণ কমে আমাৰ চাইডটোতকৈ। তোমাৰ অ এইটো চাইডে বহুত কম দাম হয় তোমাৰ মানে। যদি ভাবা যে দুই আঢ়ৈ লাখ। অ আহিলে এইটো চাইডে চাই যাব। পাৰিবা মানে দুই আঢ়ৈ লাখৰ ভিতৰত মানে যদি তুমি বাজেট ধৰা নহয়। যে ইমান খৰচ হ'ব বুলি তাত তুম নহয় তাত তুমি মানে। যদি আঢ়ৈ মান ধৰা তোমাৰ মানে ইমান খিনি। ডেৰ দুই মানৰ ভিতৰত ধুনীয়াকৈ চব হৈ যাব। বহুত খিনি কমি যায় ইয়াত মানে উম। কমি যায় অ। আৰু মানে ইয়াত দোকানে দোকান যে তোমাৰ সেইটো কাৰণেও মানে। আৰু এফালৰ কাঠৰো সুবিধা তোমাৰ হয় হয়। আহিলে এইটো চাইডে এনেকে ওলাই অহা বাত কাঠৰ চোফাছেত আমি। ভাবি তাকে ভাবিছো মানে ডানলভ ল'ম নে তে কাঠৰটো ল'ম। তাকে মানে কি জানা কাঠৰটো দেখি পেলাই খুব ধুনীয়া লাগে।
অ দেখিবও ভাল লাগে আৰু হেৰি নহয় বহুত দিন যাব ধুনীয়া হৈ থাকিব। এইবোৰ আকৌ ধুনীয়া হৈ নাথাকে নহয় সদায়।
তাকে তাই মানে আকৌ এইবোৰ যে দানলভ থাকে। টাইপৰ যে সেইবিলাকৰ মানে অকণ দামটো বেছি হয়। তাত কেইবাখনো থাকে যে আৰু।
উম। সেইবিলাকৰ বহুত দাম উম আৰু যে অলপ। মানে এই হেৰি অ চেন্টাৰ টেবুল খন। বহুত যাইগৈ সেইটো অ বেলেগ ডিজাইনৰ হৈ যায় যে আৰু চিংগুল চিংগুল নিচিনা। এক্সট্ৰা এক্সট্ৰা যে তেনেকুৱা দুশ
অ 'এক অ বহুত বেলেগ বেলেগ থাকে অ সেইটো কাৰণে মানে এল এল টাইপৰ যোনটো সেইটো আকৌ ধুনীয়া লাগে তোমাৰ এটা পাৰি থলে দেখিবলৈ খুব ধুনীয়া লাগে কিন্তু আৰু। আৰু সেইটোত কি ক। কাঠৰটোও ভাল লাগে তোমাৰ কাঠৰ যেতিয়া যোনটোত মানে কভাৰ লক কুচন কভাৰ এনে লগাই থৈ দিয়ে মানে সেইটো দেখিব তোমাৰ ইমান। ধুনীয়া ধুনীয়া ৰঙৰ বনাই থৈছে মানে তাকে এতিয়া কোনটো ল'ব সেই মানে চবে আলোচনা কৰিছে আৰু যে ডানল দানলফোত অ দান লফো মানে ধুনীয়া ধুনীয়া তোমাৰ।
ধুনীয়া কিন্তু হেৰি যে অ' কিন্তু মানে কি বিশ্বাস নাইকিয়া মই বিশ্বাস কৰিব নোৱাৰো সেইটোত মানে জানো বেয়া হ'ব সোনকালে তেনেকুৱা নিচিনা লাগে আৰু ভিতৰত বা অ' আৰু ভিতৰত বা কি আছে সেইটোতো আমি নাজানো
এতিয়া লেদৰ্টো লব পাৰা লেডাৰতটোও ভাল গম উম লেডাৰতো ভাল হয় হয় লেডাৰৰ দৰ ভাল খালি তোমাৰ মানে কি হয় তোমাৰ মানে যাতে কটা মানে ব্লেড কচ এইটো কটাৰী এইবোৰ বস্তু মানে তুমি নহ'ব আৰু লেডাৰৰ ক্ষেত্ৰত। এ চবতে হেৰি দিয়াছো ন ন উম সেইকাৰণে মানে চাই চিতি অলপ কোনটো লয় হয়।
হয় আৰু এই হেৰি এই ওপৰত যে কাঠটো ওলাই থাকিলে সেইটো তেতিয়া ভাল লাগে মই ভাল পাওঁ
ধুনীয়া দেখে অ তাক তে ভাবিছো মানে আমাৰ বান্ধৱী মানে মোৰ বান্ধৱী এজনীও বিয়া হৈছিল যে এইকেইদিনতে তাইও মানে সেনেকুৱা কাঠৰ এটা লৈছে ইমান ধুনীয়া লাগে মানে তোমাৰ।
আহ কিমান মান পৰিছে বা
সেইকেইটাাৰ দাম অলপ বেছি হয় তোমাৰ লটাৰৰ কেইটা
অহ
এয়া যদি তুমি মানে ক বিশ পঁচিশৰ ভিতৰত ল'ব বিচাৰা। সেইকেইটা মানে তাতকে অলপ ওপৰত পৰে আৰু উ মানে কি জানা ডিজাইন ডিজাইনৰ লগত লগত কথা তুমি আৰু যে কেনেকুৱা ডিজাইন অ কেতিয়াবা মানে চিম্পুলো কাঠৰ আছে
হৈছিলে আমাৰ লগত যে মৃত্যু বিয়া হৈছিলে মই এদিন ফটোত দেখিছিলো ভিডিঅ'ত চোফাৰ টো অকণ দুটা নেকি নিচে বৰ ধুনীয়া দেখিছে এটা ব
নিছে আৰু তোমাৰ এই কাঠৰটোও নিছে এ দিয়া ইটো কাঠৰ নিছে অ' এটাই এনেকুৱা কাঠৰ উম উম এটা কাঠৰ আৰু এটা তোমাৰ লেডাৰৰ উম উম। হয় হয় তাই মানে কি হ'ল জানা তাই মানে ঘৰৰ পৰা দিলে তোমাৰ হেৰি এয়া কাঠৰটো তাৰপিছত কি হ'ল তাই মানে এনেকুৱা হল যে, তাৰ লেডাৰো চকুত পৰিয়ে থাকে, পৰিয়ে থাকে। কিন্তু তাই নোজানে যে, এইটো কিনি দিব বুলি। তাৰ পাছত তাইক যেতিতে সুবাহিনাখনন যে, আমাৰ ফাৰ্নিিচাৰ দিয়া নিয়ম থাকে ন সেইনাখন দিওঁতেহে তাক তাই মানে চাৰপ্ৰাইজ হৈ গৈছে আৰু বাপে, মানে দাদাকে তাইক সেইটো উপহাৰ দি দিছে। অ' তাই কিন্তু গম ম নাপায় আৰু সেই দুটাই দি দিলে আ।
ইমান ধুনীয়া লাগিছে সেটো। ন' পাৰি যে, থৈছে আৰু বেডৰুমত থৈছে সেটো। সেইটো বেডৰুমত থৈছে, বৰ ধুনীয়া লাগিছে বিচ
হয়, হয়, উম।
আৰু এই হেৰিটো আলমিৰাটো, মানে চৌকেচ
উম, চৌকেচটো অ'।
কাঠৰ দি
অ', তাইয়ো-তাইয়ো মানে এই ডবকা পাই নিছে ফাৰ্ণিচাৰ দিয়া।
ডবকা পা, নিছে নেকি? অ', মো সেইফালে, তোমালোকৰ সেইফালে গ'লে চাব পাৰিমচোন নহ'লে।
অ', এইটো চাগে আহিলে চাব পাৰি তুমি ধুনীয়াকে। এয়া মানে আৰু মানে কি হয়, তাইৰ
কিমান মানত পাম বাৰু এটা? উম।
পাবা তুমি বিচৰ পা, তুমি ধুনীয়া উম, বিচৰ‌পা মানে ধুনীয়াকে পাবা। যদি অকল কাঠৰ মানে লেডাৰৰ লোৱা যদি তুমি বিচৰ পৰা বিচ, পঁচিশ এনেকুৱা ভিতৰত তুমি ধুনীয়া, ধুনীয়া পাবা। যদি কাঠৰটো ল'ব বিচাৰা তেতিয়া অক অকনমান দামটো বেছি হয়। তথাপি চাই ল'বা, আজিকালি লেডাৰৰো খুব ধুনীয়া লাগে।
অ', মোৰ আকৌ কাঠৰে মানে মনত নলে আহি আছে, চাওঁচোন কি হয়।
ডেচিন বোৰ, আলনা, ধুনীয়া-ধুনীয়াকে একে ইমান ধুনীয়াকৈ বনাই থয়, তোমাৰ মানে কোনটো ল'ম, আকৌ ডাইনিং ল'ব লগা হ'লেও মানে তোমাক ধুনীয়াকে দেখাই থয় নহয়, কোনটো ডিজাইনৰ লোৱা তেওঁলোকে সময় মানে সেইটোকেই বনাই দিব।
অ', অ', মোৰ এই, এবাৰ ভাব ভাৱি আছো, এই হেৰি, এই তাইৰ লগত বোলো কথা পাতি চাম নেকি, ক'ৰ পৰা ল'লে, কেনেকুৱা কিমান লৈছে আইডিয়াটো বোলো পাম, এই মিতুৰ লগত।
অ', অ', তাই ইয়াৰ পৰাই লৈছে, মই গম পাওঁ নহয়। তাই মানে মোক খবৰ কৰিছিলে, যে অ' তুমি-মানে আমি লওঁতে ক'ৰ পৰা লৈছিলো, তেনেক কুৱা আৰু, তাৰপিছত ক'লো আৰু, তাৰপিছত ক'লে যে হেৰিয়ে যে আমিও-মইয়ো ল'ব লাগিব যে।
দাম-দৰ খিনি তাইৰ পৰা জানিব পাৰিম, সুধিব লাগিব।
হয় হয়, উম। মানে এতিয়া তুমি সম্পূৰ্ণ যদি ফাৰ্ণিচাৰ ল'ব বিচৰা নহয়, মানে এক লাখ আশী বা দুই লাখৰ ভিতৰত ধুনীয়াকে গোটেইখিনি
অ', পাই যাব ন? মোৰ আকৌ আধৰুৱা, মোৰ আকৌ চব নালাগে। উ', হলেই বাকীখিনি।
হয়, হয়, তুমি ইয়াত আহিলে যদি বিচৰা, তুমি বিশ- পঁচিশ হাজাৰ ভিতৰত তুমি ধুনীয়া পাবা আৰু-আৰু এবাৰে লোৱা যায় যেতিয়া ন', ভালকে ল'বা, চাই- চিতি লবা। আৰু ভালকে ললে মানে কি, তেওঁলোকে তোমাৰ গেৰেণ্টিও দিব। হয় যে ইমান বছৰ পিছত কিবা এটা, ইমান বছৰলে মানে তেওঁলোকে কিবা এটা বেয়া হ'ল অ', বেয়া হ'লেও মানে চব ঠিক ঠাক আকৌ কৰি দিয়ে। আমি য'ত মানে এতিয়া মানে তোমাৰ অৰ্ডাৰ কৰিছোঁ। তাত মানে তেনেকুৱা আৰু, যেতিয়া কিবা যে বিশ বছৰ বুলি কৈছে পোন্ধৰ বছৰলে, যদি কিবা এটা সৰু হেৰি হলেও তেওঁলোকক কৈ দিলে হল, তেওঁলোক তোমাৰ গৈ পালা নিজে ঠিক ঠাক কৰি আকৌ ধুনীয়াকে দি দিব অ,
উম উম
দোকানৰ পৰা লোৱাটো ভাল দিয়াছোন।
অ অ গেৰেণ্টি দিলেতো ভাল আৰু ন আমাৰ এতিয়া অ ইমান, পইচা দি যেতিয়া লোৱা যাব।
হয় হয় কেতিয়াবা কি হয় জানা তোমাৰ নিওতে আনোতে এনেক সিহঁতে তো বেয়া হয় মানে গাড়ীয়ে চাৰিয়ে তেওঁলোকে আকৌ মানে মিস্ত্ৰী পঠাই তোমাৰ- ঘৰলে মিস্ত্ৰী পঠাই দিব আকৌ ধুনীয়াকে তুমি তেতিয়া লগাই কৰি আকৌ ঠিক কৰি ল'ব
উম উম
তেনেকুৱা আৰু
বৰ এই এদিন ভিডিঅ' এটা কৰি তাই দিছিলে ইমান ধুনীয়া দেখিছে মোৰ আৰু কথাহে পাতা হোৱা নাই সোধাহে হোৱা নাই বৰ ধুনীয়া দেখিছে।
উম।
বগাটো মানে বহুত ধুনীয়া দেখিছে, বগা কিন্তু চাফা কৰি ৰখাটো ডাঙৰ কথা।
ডাঙৰ কথা তোমাৰ এতিয়া বগা বস্তুতো হয় সোনকালে দে বেয়া হ'ব আকৌ যে এতিয়া মাক হয় হয় বগাটো কিন্তু খুব ধুনীয়া লাগে বগা বস্তুটো তুমি চাবাচোন সকলো খ
এনেও ভাল দেখে অ, ইটো লেডাৰৰ কাঠৰ নেকি ইটোত তাৰো লেডাৰ দিছে নেকি?
কাঠ দি পেলা তুমাৰ সেইটো লেডাৰ নিদিয়ে নে কুচন কভাৰ যে থাকে তেনেকুৱাই তোমাৰ তাতে লগাই দিয়া আৰু কুচন টাইপৰ মানে কাঠতে ফিটিং কৰি ধুনীয়াকে লগাই দিয়ে মানে
অ অ
খুব ধুনীয়া লাগে সেইটো সেইটো এই যে আমাৰ তাকে তাইৰ যোনজনী সখী হয় ন নিশা বুলি যে কয় ছোৱালীজনী তাইও মোৰ বিয়াৰ লগতে এনেকে হৈছিল নহয় তেতিয়া তাই সেই তাইও ইয়াত দবকা পাই লৈছে তোমাৰ লগতে মানে কি হয় তাই তাই মানে তেতিয়া এই কাঠৰটো লৈছে আৰু
অ
সেইটোৱে আৰু কাঠৰটোৰো খুব ধুনীয়া লাগে তোমাৰ দেখিবলে আৰু এটা তোমাৰ অ এই এটা সেউজীয়া ৰঙত আহে ধুনীয়া পাতল সেউজীয়াত মানে ইমান ধুনীয়া লাগে নহয় এনে ভাবো সেউজীয়াতো কিন কেনেকুৱা লাগিব ন সে তেওঁলোকে মানে তাত যে সজাই থৈছে ইমান ভাল লাগিছে তোমাৰ
আহ সেইফালে গলে অ এবাৰ চাব পৰা যাব ৰবা
আক
অ দিয়া হ'ব দিয়া উম উম